হয় আপুনি ভালে আছে? হয় আজি আমি অ এটা বিশেষ আমাৰ অ আমাৰ এই
কথ ধৰ বিষয় হৈছে যে আমাৰ শিক্ষাৰ গুৰুত্ব হয় হয় আমাৰ দৈনন্দিন জীৱনত আচলতে বহুত শিক্ষাৰ প্ৰয়োজন আছে হয় হয় আমাৰ শিক্ষাৰ গুৰুত্ব আছে যথেষ্ট গুৰুত্ব আছে৷ হয় আজি অ বাৰ্তালাপৰ মূল বিষয়টো হৈছে, শিক্ষাৰ গুৰুত্ব৷ আচলতে শিক্ষাৰ আমাৰ ইয়াত বহুত ভূমিকা আছে৷ হয় আচলতে শিক্ষা হৈছে মানুহৰ জীৱনৰ
মূল্যবান সম্পদ ই মানুহক জ্ঞান, বুদ্ধি, নৈতিকতা, শৃংখলা আৰু সঠিক জীৱনৰ
দৰ্শন প্ৰদান হয়৷ হয় হয়৷ শিক্ষাই আচলতে মানুহক অজ্ঞতাৰ আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰ লৈ
আচলতে এজন ব্যক্তিৰ ব্যক্তিত্ব গঢ়ি তোলাত সমাজৰ উন্নয়নত আৰু দেশৰ অগ্ৰগতিত শিক্ষাৰ ভূমিকা অপৰিসীম৷
বুজি পাইছো বুজি পাইছো মই গম পাইছো৷ হয় আচলতে প্ৰাচীন কালৰ পৰা শিক্ষা মানৱ সভ্যতাৰ বিকাশৰ মূল চালিকা শক্তি হিচাপে কাম কৰি আহিছে৷
শিক্ষাই মানুহক কেৱল পঢ়া লিখা শিকাই নহয়,
জীৱনত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাও প্ৰদান কৰে৷ শিক্ষাই লাভ কৰা ব্যক্তি এজন সচেতন নাগৰিক হিচাপে গঢ় লৈ উঠ হয়, হয়। আৰু সমাজৰ কল্যাণত অৱদান আগবঢ়াব পাৰে।
শিক্ষাৰ অৰ্থ। আচলতে শিক্ষা শব্দটোৰ অৰ্থ কেৱল, বিদ্যালয়ত পঢ়া-শুনা কৰাই নহয়, শিক্ষাই মানুহৰ মন, বুদ্ধি, আচৰণ আৰু চিন্তাধাৰাৰ সামগ্ৰিক বি-বিকাশ সাধন কৰে।
হয় হয় হয়।
আচলতে ই মানুহৰ জীৱনৰ মূল্যবোধ, নৈতিকতা,
দায়িত্ববোধ আৰু সামাজিক যি আচৰণ, সেই আচৰণসমূহ শিকায়। হয়।
শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া, যাৰ জৰিয়তে মানুহে নতুন জ্ঞান আহৰণ কৰে।
নিজৰ দক্ষতা বৃদ্ধি কৰে, হয় হয়। আৰু জীৱনৰ বিভিন্ন সমস্যা সমাধান বিচাৰি লয়, হয়। সেয়েহে শিক্ষা জীৱনৰ এক অবিচ্ছেদ্য অংশ বুলি কোৱা হয়। আচলতে শিক্ষাৰ প্ৰয়োজনীয়তা বৰ্তমান শিক্ষাৰ প্ৰয়োজনীয়তা হৈছে আহ-শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ অতি গুৰুত্বপূৰ্ণ। হয়। আচলতে বৰ্তমান যুগ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। হয়। এই যুগত শিক্ষা
সফল জীৱন গঢ়ি তোলা অতি কঠিন। হয়। অসম্ভৱ নিচিনাই আচলতে শিক্ষাই মানুহক আধুনিক জগতৰ লগত খাপ খুৱাই চলিবলৈ সহায় কৰে। শিক্ষাৰ কিছুমান প্ৰধান প্ৰয়োজনীয়তা হ'ল
ঐক্যতা দূৰ কৰ-দূৰ কৰা। হয় হয়। আত্মবিশ্বাস বৃদ্ধি কৰা, হয়। আচলতে শিক্ষাই আমাৰ সেই যি আত্মবিশ্বাস সেই আত্মবিশ্বাসটো দৃঢ় কৰি তোলে। হয়। সঠিক আৰু ভুলৰ পাৰ্থক্য বুজিবলৈ সহায় কৰে। হয় হয়। জীৱিকাৰ সুযোগ সৃষ্টি কৰে। হয়। সমাজত সন্মান লাভ কৰাত সহায় কৰে, হয় হয়। আচলতে দেশৰ উন্নয়নত শিক্ষাই বহুত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। হয়। শিক্ষা নহ'লে এখন সুস্থ সমাজ গঢ়ি আৰু অসম্ভৱ। অসম্ভৱ, অসম্ভৱ নিশ্চয়। ব্যক্তিগত জীৱনত শিক্ষাৰ ভূমিকা, শি-শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। হয় হয়। শিক্ষাই এজন ব্যক্তিৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰে। হয় হয়। আহ শিক্ষিত ব্যক্তি এজন আচলতে আত্মনিৰ্ভৰশীল, সচেতন আৰু দায়িত্বশীল। হয় হয়। তেওঁ নিজৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে জ্ঞাত। হয়। শিক্ষাই জীৱনৰ চিন্তাধাৰাক বিস্তৃত কৰে। হয় হয়। ই মানুহক কু-সংস্কাৰ অন্ধবিশ্বাস আৰু সামাজিক কু -প্ৰথাৰ বিৰুদ্ধে থিয় দিবলৈ শক্তি প্ৰদান কৰে। হয় হয়। আচলতে এজন শিক্ষিত ব্যক্তিয়ে সমাজৰ বিভিন্ন সমস্যা, যু সংগত সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হয়। হয় হয়। সমাজ গঢ়া, শিক্ষাৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। অতুলীয়। হয় হয়। এজন সুস্থ আৰু উন্নত সমাজ গঢ়াৰ ক্ষেত্ৰত ক্ষাৰ ভূমিকা অপৰিসীম। অপৰিসীম। আচলতে আপুনি এই কথা কিমান বিশ্বাস কৰে? মই ভাবো যে শিক্ষা নহ'লে এখন সমাজ কেতিয়াও গঢ়ি তুলিব নোৱাৰে। এখন অশিক্ষিত সমাজ যে এখন অভিশাপৰ স্বৰূপ হৈ পৰে। মই বুজি পাইছো আপুনি কি ক'বলৈ বিচাৰিছে? হয় হয়। কিন্তু শিক্ষিত সমাজ এখনেই হৈছে শান্তি, হয়। শান্তি আৰু সম্প্ৰীতিৰ অহ পথত আগবাঢ়ি যাব পাৰে। হয় হয়। শিক্ষাই মানুহৰ সমাজত আ সমাজ নহয় আচলতে শিক্ষাই মানুহৰ মাজত অহ ভাতৃত্ববোধ, সহনশীলতা আৰু সামাজিক দায়িত্ববোধ গঢ়ি তোলাত সহায় কৰে। হয় হয় হয়। শিক্ষিত লোক এজনে সমাজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰে হয় হয় হয়। শিক শিক্ষাৰ জৰিয়তে সমাজত থকা বিভিন্ন কুপ্ৰথা যেনে বাল্য বিবাহ ডাইনী হত্যা ডাইনী হত্যা যৌতুক প্ৰথা অহ অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে ঠিয় হব লাগিব অহ মানুহৰ সচেতন বৃদ্ধি কৰিব মই বুজি পাইছো হয় হয় হয় আপুনি সেই অন্ধবিশ্বাস হয় অন্ধবিশ্বাস সমুহ আপুনি কিমান বিশ্বাস কৰে মই ভাবো যে অন্ধবিশ্বাস বিশ্বাস কৰিব নোৱাৰি কাৰণ এজন শিক্ষিত মানুহে কেতিয়াও অন্ধবিশ্বাসৰ ওপৰত বিশ্বাস নকৰে আপুনি সেই আপুনি ভাবে নে এজন শিক্ষা আহ অ অন্ধবিশ্বাসৰ মূল কাৰণ শিক্ষা বুলি অন্ধবিশ্বাসৰ মূল কাৰণ শিক্ষা শিক্ষাৰ জৰিয়তে অন্ধবিশ্বাস আমাৰ সমাজৰ পৰা আঁতৰাব পাৰি মই ভাবো মই আপোনাৰ কথ সন্মতি প্ৰদান কৰিছো যিহেতু এজন মানুহৰ শিক্ষাৰ স্তৰটো যেতিয়া কমিছে তেতিয়াাই তেওঁ আহ অন্ধবি্বাস আচলতে এজন সম্পৰ্পে শিকিতক্তি কেতিয়াও অন্ধবি্বাসৰ কবলৈ নকৰে হ হয় আৰু এখন শিক্ষিত সমাজ গঢ় তুলিব লাগে হয় হয়ৱপজন্ম আহ হয় হয় এই ক্ষেত্ৰত চৰকাৰেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমি দেখিব
শিক্ষা নহলে আমাৰ জীৱনটো অন্ধকাৰ হৈ পৰে আচলতে শিক্ষা আমাৰ আচলতে বহুত শিক্ষা অন্ধবিশ্বাসৰ কবলত আচলতে বেছিকৈ নাৰীসকল পোৱা দেখা যায় হয় হয় সেইবাবে আমি যিমান পাৰো সিমান সেই নাৰীসকলক আচলতে শিক্ষা প্ৰদান কৰা ব্যৱস্থা কৰিব লাগে আজিকালি বৰ্তমান দেশত আহ শিক্ষাৰ হাৰ নিশ্চয় বেছি বৃদ্ধি পোৱা দেখিব পাইছো আমি
হয় হয় সেই দিশ অধিক উন্নত আৰু সম সমৃদ্ধ হয় আচলতে শিক্ষিত নাগৰিকসকল
আহ দেশৰ অৰ্থনীতি বিজ্ঞান চিকিৎসা কৃষি উদ্যোগ প্ৰযুক্তি আৰু প্ৰশাসনৰ ক্ষেত্ৰত উল্লেখ যোগ্য অবদন, হয় হয় হয় জাপান জাৰমানী দক্ষিণ কোৰিয়া আদি উন্নত দেশৰ উন্নত শিক্ষা হয় হয় তাৰ ক্ষেত্ৰত আমি শিক্ষাৰ গুৰুত্ব বঢ়াব লাগিব। হয় হয়, নিশ্চয় নিশ্চয় আৰু ইয়াত আমাৰ নাৰী শিক্ষাৰ গুৰুত্বটো প্ৰদান হয়। এখন সমাজৰ উন্ন- নাৰী শিক্ষাৰ বিশেষ গুৰুত্ব আছে। হয় আচলতে এজন পুৰুষ শিক্ষিত হলে এজন ব্যক্তি শিক্ষিত হয়। হয় হয়, এইটো যদি এগ মহিলা বা নাৰী হয় তেতিয়া এটা সম্পৰ্ণ পৰিয়াল হয় হয় হয়।
হয়, ন আচলতে মহিলাসকলো নাৰী শিক্ষাই আচলতে মহিলাসকলক আ আত্মনিৰ্ভৰশীল কৰি তোলে। নিশ্চয় হয় হয় আচলতে স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ জ্ঞান বৃদ্ধি কৰে, শিক্ষাই আচলতে শিশুৰ সঠিক লালন পালনত সহায় কৰে।
সমাজ সমষ্ঠা প্ৰতিষ্ঠাত সহায় কৰে। আচলতে বৰ্তমান সময়ত বহুত মহিলা চিকিৎসক, বিজ্ঞানী শিক্ষা শিক্ষক আহ অভিযন্তা আৰু প্ৰশাসনিক বিষয়া হিচাপে দেশৰ উন্নয়ত অবদান আগবঢ়াই। হয় হয় এতিয়া আমাৰ এই শিক্ষা ব্যৱস্থাত আধুনিক যুগৰ আহ প্ৰভাৱো পৰা নাই, হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় ডিজিটেল যুগৰ এতিয়া বৰ্তমান শিক্ষাৰ গুৰুত্ব আটাইতকৈ বেছি। হয় হয় হয় বিদ্যালয় সমূহতো এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে নিশ্চয় নিশ্চয় আচলতে বৃদ্ধিমত্তাএ আই বুলি ক হয় অনলাইন শিক্ষা আদি ব্যৱস্থাই সহজ আৰু হয় হয় নিশ্চয় আপুনি কি কব বিচাৰিছে মই বুজি পাইছো। আচলতে সেইবাবে আমি শিক্ষাক আমি অধিক গুৰুত্বপূৰ্ণ হয় যেতিয়া কোনোবা এটা অঞ্চল শিক্ষাত পিছ পৰি থাকে তেতিয়া সেই অঞ্চলটোৰ অ এখন সমাজৰ কাৰণে অভিশাপ হৈ পৰে। হয় হয় সেইবাবে আমি সকলো লৰা-ছোৱালী সৰু পৰাই আমি শিক্ষা প্ৰদানৰ গুৰুত্ব দিয়া উচিত হয় হয় হয় আৰু তাৰ ওপৰত আমাৰ চৰকাৰেও অধিক গুৰুত্ব দিয়া উচিত। অ হয় হয় আৰু আশা কৰো আজিলৈ এই কথাখিনি ইয়াতেই থুলমূলকৈ সামৰণি মাৰিছো হয় হয় আশা কৰো আজি বপৰা আপুনি
বহুত নজনা কথা জানিবলৈ পাইছে হয় আৰু ময়ো বহুত আপোনাৰ পৰা নজনা কথাও জানিবলৈ
হয় সক্ষম হৈছো গতিকে আশা কৰো আজি বাৰ্তাৰ লাভ পৰা আমি দুয়ো সুখী হৈছো হয় হয় উপকৃত হৈছো বুলি আমি আশা কৰিছো। অ ধন্যবাদ ধন্যবাদ